আহ, কি কৰি আছা?
অ', এ কি কয় এই ফুলৰ টাব কেইটা চাফা কৰি আছিলো। ইমান মানে বিচা চিচা হৈছে ন সেইকাৰণে।
অ', এতিয়া মানে বিশ্বাৰ চিজনে হয়।
উম, হয় সেইটোতো ইমান আম গছৰ পৰা ইমান বিচা আহে। আৰু তোমাৰ এই যে ছচজন গছ থাকে ন।
অ', চজনা গছ অ চজনা গছত অ' আমাৰ মানে চজিনা গছত মানে ধেৰ বিচাৰ দেখিবলৈ পোৱা যায়
হয়, সেইকাৰণে তো ইমান বিচা আহিছে এতিয়া মই টাব বোৰ চাফা কৰি আছো ইমান বিছ বিছা হৈ গ'ল ন নহলে মানে তাপতো লাগিলে আৰু ঘৰতো আহি যায় ফুল আৰু ফুলৰে পাতবোৰ খাই দিয়ে বিচাৰে
উম, উম, খাই পেলাই শেষ কৰেৰে খাই উ, তুমি উ দ দাবাই দাবাই ছটাব পাৰিবা তাতে
ান মই এনেকুৱা মেডিচিন নাই চিটোৱা মানে
অ', মেডিচিন চটালে মানে গ গছডালটো ভাল হৈ যায় মানে তোমাৰ এইটো বিা চিা মানে পোক চোক নধৰে।
অ' হয় নেকি, এইটো মেডিচনেটো মানে নাজানে তেনেকুৱা হয় কি এনে কিহত পায় এইটো মেডিচিন?
এইটো তোমাৰ এ এনেকুৱা এ এইটো তোমাৰ গছ গছনি যি থয়। সে নাৰ্চাৰি তাতে পোৱা যায় তোমাৰ নাৰ্চাৰীত যাবা তুমি বুজিবা গছৰ মানে কোনোবা গছ ক বাঢ়ি নাই যে আৰু কোনোবা গছ বোৰ এনেকুৱা ৰাইডা ৰৈ থাকে এ ভিটামিন পায় এশ টকা মান লয় সেইটো ভিটামিন মানে গছ ভিতামিন পতকে বাহি যাই মানে গছটো মানে ভাল হৈ যায় দে
উ, হয় নেকি তোমাৰো আছে নে ঘৰত গছ গছনিবোৰ লগাইছানে
অ, এই, বিশ্ব পৰিৱেশ দিনা দিৱসৰ দিনা মই চাৰি পাঁচডাল গছ গছনি লগাইছিলো। ফুল গছ তোমাৰ তাৰপিছত কঠাল গছ তাৰপিছত লিচু গছ দুখনমান
হয়, নেকি এইবোৰ এইবোৰ গছৰে পুলিটো কি নাৰ পৰা আনিছানে।
ন, না, কিছুমানতটো ঘৰৰে হয় বাৰু কিছুমানটো নাৰ্চাৰীৰ পৰা না লিচু পুলি আনিছিলো আৰু এইটো নেমু নেমু গছৰ পুলি আনিছিলো।
অ, অ, আমাৰতো আছে নেমুৰ গছ আছে এ হৈছিলে কালি মানে মাই নেমু এটা লৈ ষ্টিক
অ, নেমবুৰ বস্তু নকবা আমাৰতে আমাৰ মানে নেমু গছ আছে তেৰ নেমু আছে। তোমাৰ আকৌ মানে বেলেগ বেলেগ নেম্বু ভাগ পাই নহয় সৰু নিম্বু গোল নিম্বু এনেকুৱা নম্বু আনিছে
আৰু কাজি নিম্বু কাজি নিম্বু ভাল লাগে
অ, কাজি নিম্বুও ভাল লাগে ন উ কাজি নিম্বু গছডাল আমাৰ ঘৰত আছে
অ হয় নেকি আমাৰ ঘৰটো আছে আমাৰ ঘৰতো আছে মানে কালিয়ে চিং চিঙ চিঙিছিলোঁ মানে সেইটো ছিঙি কিনে মই খাইছো আজি ইমান টেষ্ট পাইছোঁ দালিৰ লগত খাইছোঁ ভাল লাগিছে উম আৰু ম মোৰ গোন্ধও ভাল লাগি যি থাকে ন সেইটো বেছি গোন্ধ মানে ভাল লাগে
হয় উম ঠিকেই কলা তুমি অ নিম যিহেতু কাটিলে মানে এটা গোন্ধটো আহে নহয়
উম উম হয় সেইকাৰণে মানে নেমু ভাল লাগে খাই ডালৰ দালিৰ লগত নেমু খাই বেছিহে ভাল লাগে
অ মই এ দালি ভাতৰ লগত নেম্বু খাব নোৱাৰো এনেই খাব পাৰো এনেই মানে ভাতৰ লগত টেঙা খাব অলপ হেৰি বেয়া নাপাওঁ ভাল নাপাওঁ মই
অ অ মইতো এই নিম গছৰ পাতো খা পাওঁ মই ভাতৰ লগত
এ নিম গছৰ পাত মই নিম গছটো খাব নোৱাৰো নকবা মানে মইয়ে কেনেকুৱা হৈ গল
মই পাত খাওঁ নিমৰ পাত খাওঁ নিমৰ পাত ফ্ৰাই কৰি কিনে ড্ৰাই ফ্ৰাই কৰো তেলত অলপ তেলত ফ্ৰাই কৰি কিনে খাওঁ ভাতৰ লগত বিৰাট টেষ্টি লাগে অলপ নিমখ দিব লাগে। আৰু ফ্ৰাই কৰিব লাগে টেষ্টি লাগে তোমাৰ আমাৰ ঘৰত নিমৰ গছো আছে ন সেইটো কাৰ মই কেতিয়াবা এইটো কৰো কেতিয়াবা মই সেইটোৰ পেষ্ট বনাই কিনা মুখতো লগাও ভাল হয় মুখতে পিম্পল চিম্পল নহয়
তেনেকুৱা মই লগাই পোৱা নাই বাৰু
আতচ্ছা অ তুমি এই নিম গছ নিম পাতৰ তুমি ৰস খালেও ভালৰে জুচ বনাই কি না
মই এনে খাইছিলো নিম গছৰ পাত যেতিয়া মোৰ একবাৰ দাঁত বিষ উঠিছিলে তেতিয়া মই এনে কেঁচা চব পছুৈ খাইছিলো যি তিতা
অঁ অঁ
মই খাব নোৱাৰো তিতে কেৰেলা খাব পাৰো তিতে কেৰেলা খাব পাৰো কিন্তু নিম পাত খাব উোনমাৰাই
আচছা আৰু এই এল'ভেৰা গছো আছে আমাৰ ঘৰত এই তই কেতিয়াবা খাও জুচ বনাই
এল'ভেৰাও তিতা থাকে নকবা
উম উম আৰু তুমি এই এল'ভেৰাটো ফেচপ ফেচপ লগাব পাৰা
অ অ অ ফেচ বুলে ধুনীয়া হয় মানে পিম্পল চিম্পল গুচি যায় হয় মই শুনিছিলো
ঠাণ্ডা হয়ে
হয় নেকি
উম খাবও পাৰি স্বাস্থ্যৰ কাৰণে ভাল হ তোমাৰ চুলিটো লগাব পাৰি চুলি
অ হয় নেকি মানে মই তেনেকুৱা এইটো কৰা নাই ব্যৱহাৰ কৰা নাই কিন্তু ভাল হয় বুলি গম পাও আৰু তুমি তেনেকুৱা ব্যৱহাৰ কৰা নেকি এল'ভেৰা তেনেকুৱা মানে ফেচৰ কাৰণে
মই কৰো মই তোমাক কলোৱে অ মই তিতা খাই ভাল পাওঁ।
হয় নেকি তিতা বেছি খালে মানে প্ৰেচাৰতটো ল' হয় মানে ম
বেছি নাখাও তোমাৰ কেতিয়াবা খাওঁ আৰু চানডে চানডে খাওঁ কেতিয়াবা
তোমাৰ সপ্তাহত এদিন খাওঁ কেতিয়াবা মানে চান্দে খাওঁ বেছি মই চান্দে খাওঁ আৰু কেতিয়াও নাখাওঁ চানডেৰ দিনা বহুত কিবা কিবি বনাও ন তেতিয়া মই অলপ নিমখ তিতা হয় াপ নো
অ মানে মোৰতো প্ৰেচাৰতটো লয়ে আছে।
অ হয় নেকি আৰু তুমি তিতা খাবই লাগে ভাল হয়। এই পেলু যে হয় ন সেইটোৰ কাৰণে ভাল হয়।
অ সেইবোৰ বোৰ সেই সেইবোৰৰ কাৰনে ভাল হয় কিন্তু গম পালো কিন্তু তিতোটো মানে প্ৰেচাৰৰ কাৰণে য যোনবিলাক মানুহৰ হাই প্ৰেচাৰ থাকে ন সেইবোৰৰ কাৰণে বৰ ভাল। আৰু যোনবিলাকৰ ল' প্ৰেচাৰ থাকে নহয় সিহঁতৰ কাৰণে আৰু ল' কৰে। সেইকাৰণে অ সিহঁতে তিতা বেছি খালে এনেকুৱা হয়। অ চুগাৰটো লিমিটেড
উম চুগাৰ চুগাৰ থকা মানুহ বোৰৰ কাৰণে ভাল আৰু তোমাক খাব লাগে যেতিয়া মানে চুগাৰ নহয় আৰু কেতিয়াবা তোমাৰ তিতাও খাব লাগে কেতিয়াবা মানে গোট চব খাব লাগে মিঠাও খাব লাগ সেনেকুৱা নহয় যে তিতা খাই কিনে মিঠা নাখায় তিতাও খাব লাগে মিঠাও খাব লাগে টেঙা তোমাৰ শৰীৰৰ কাৰণে চ'ব বস্তু তোমাৰ মানে জৰুৰী আছে।
অ তিতা মিঠা হয়, হয় তুমি ঠিকে কলা।
সেইকাৰণে খাব লাগে আৰু সেইকাৰণে মই খাওঁ তিতা সদায় খাওঁ মানে মায়ে পাৰে আমাৰ ঘৰত দেউতা নাখায় আৰু মই খাওঁ, মা খাওঁ, সেইকাৰণে ভাল লাগে এইটো, কিছুমানে নাখাই বেয়া পায় ন কিন্তু খাব লাগে স্বাস্থ্যৰ কাৰণে ভাল হয়। যি বস্তু স্বাস্থ্যৰ কাৰণে ভাল হয় আমি খাবই লাগে ন আমি কিয় জীয়াই আছো আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ন
কাৰণে হয় তুমি ঠিকে ক'লা আমি আমি খাব লাগে বহুত ধৰণৰ মানে গছ গছনিৰ পাত ফল মূলবোৰ খাব লাগে আৰু তুমি এ আৰু অ ফুল অ মই সেইটোয়ে ক'ব বিচাৰিছিলো তেনেকে কেতিয়াবা ফুলত তিতা খাইছা ন মইও খাওঁ বৰ বিৰাট ভাল লাগে যিয়া এই নাইট কুইং বুলি জানে নহয়। সেইটো ফুলৰ মানে ফুল কেইটা ৰাতি যে সৰি যায়, ৰাতি ৰাতিফুলে ৰাতিয়ে সৰি যায়, অহ সেইটো ফুলটো খাইকৈ বৰ ধুনীয়া লাগে ভাজি কৰি খাব লাগে।
অ' হয় নেকি। তোমাৰ এই আৰু এটা থাকে ডাঙৰ গছত যে থাকে। হালধীয়া হালধীয়া ফুল যে লাগে। সেইটো খাইছানে এইটো কি তিতা বুলি কয় অ' ডাঙৰ ডাঙৰ কে থাকে যে। উম, এইটো তিতি খাইছা এ মই খাইছিলো তোমাৰ পি পিঠাগুৰিৰ লগত খাব লাগে ভাল লাগে। অ' অ' উ, উ। খাৰ বনাই খাইছিলো এবাৰ
অ' তুমি সাৰ কোৱা নে।
খাওঁ সেইবোৰ মই খাল খাওঁ মানে ভাল লাগে তোমাৰ এইটো মই অমিতাৰ খাৰ ভাল পাওঁ।
অমিতাখাৰ ঘৰতে বনোৱা নে।
অ' ঘৰতে বনাও।
হয় নেকি।
উম, তোমাৰ এই অ' কলৰ বাককুলি দি টো কৰি কিনে বনাও তোমাৰ কলৰ বাকলিৰো খাৰ বনাও
ঘৰৰে খাল
উম, উম, অ' অ' ঘৰতে বনাও তোমালোকে কেনেকুৱা খোৱা খাই
আমিতো এনে বেছিভাগ চৌড সাৰ ব্যৱহাৰ কৰা হয়, মানে তেনেকুৱা নেচোৰেল সাৰটো ব্যৱহাৰ কৰা পোৱা নাযায় ন।
চোৱা সাৰটৌ তোমাৰ এইটো চোডা খাৰটো বেয়া হয় ন তোমাৰ নেচেৰেলী খাব লাগে, নেচেৰেল খোৱাটো ভাল হয়, স্বাস্থ্যৰ কাৰণে মই যেনেকৈ তি তিতা চিতা কিবা কিবি খাওঁ ন তোমাৰ খাৰো মানে মই নেচাৰলে বনাই কি নাখাওঁ ভাল লাগে।
হয়, হয়। এনে অ' তেনেকুৱা ভাল লাগে বাৰু এনে তুমি তুমি ঘৰত কিহৰ খাৰ বনোৱা বেছি।
মই এই কলৰে বনাও, কলৰ বাকলিৰ।
অ' কলৰ বাকলি সাৰ বনোৱা না।
উম, আৰু অমিতা অমিতাত দিওঁ, সেইটো অমিতা সাৰ বনাও। ভাল লাগে।
তাত দি বনোৱা মানে?
উম, উম, আৰু তোমাৰ এ এই খাইছানে? তুমি এই কলৰ যে ভিতৰৰ যে কল পচলা যে সেই
কল পচলা হয়, হয়, মই চানা এইটো চানা বুটৰ লগত খাইছিলো অ' বহুত আগতে বহুত খোৱা গৈছিলে আগতে বহুত খোৱা গৈছিলে এতিয়া বৰ্তমান তেনেকুৱা খোৱাই নাই সেটো খাব লাগে অলপ
এইটোও খাব লাগে, এইটো খালে তোমাৰ মানে শৰীৰৰ পানী যে থাকে নহ সেইটো মানে এইটো থাকে আৰু পানী থাকি যায় নুশুকাই আৰু শৰীৰৰ ভিতৰত।
হয় নেকি অ অ সেনেকুৱায়ে এ আজিয়ে গম পালোঁ মানে এনেও কেতিয়াবা মই এ। কলগছৰ সেইটো ভিতৰতো মই খাই পাইছোঁ তুমি খাইছা নেকি কেতিয়াবা কেঁচা কেঁচা।
উম উম কেঁচা কেঁচা খালি অ হয় হয় মানে কেতিয়াবা এনে পানী পিয়া। বেয়া লাগিলে তুমি এনে পানীত নোপোৱা যদি সেইটো খাব পাৰা তেতিয়া ভাল লাগে।
হয় নেকি এ এটা মানে অলপ টেষ্ট টৌ কেহা কেহা টাইপ থাকে।
উম, উম, হয়, হয়, সেনেকুৱা থাকে কেহা বেয়া থাকে তোমাৰ কল তোমাৰ কলগছৰ গোটেই মানে ফলৰ পৰা তোমাৰ যি যে সেইটো কচৱ এইটো থাকে কেহা কেহে থাকে ত কলো খাওঁতে অলপ কেহা কেহা লাগে আৰু তোমাৰ কল ফুলো খাওঁতে সেনেকুৱা লাগে
অ অ মানে কল ফুল কল ফুলটো ভাল পোৱা নে তুমি।
অ সেইটো কলডিলটো ভাল পাওঁ কল ফুলটো।
অ কল ফুলটো আমি খোৱা যায় বেছিকে খোৱা যায়।
উম উম সেইটো খাওঁ মইও খাওঁ। কেনেকুৱা খোৱা সেইটো কেনেকুৱা বনাই খোৱা।
এনে অ কাটিকে অলপ বইল কৰিয়ে। মানে অ কেহাটো মানে অলপ অলপ কেহাটো গুচি যায় নহ বইল। কৰিলে তাৰপিছত বনা বনোৱা হয়।
অ মচলা দিয়া নে।
অ তোমাৰ এ মছলা দি কি বনাব লাগে ধুনীয়া ডিচ হয়। তুমি বনোৱা নে কেতিয়াবা।
উম মই বনাই খাওঁ। উম অ ভাল লাগে।
অ দিয়া ঠিক আছে তেনেহ'লে।
অঁ অঁ দিয়া ঠিক আছে থেংক ইউ উম উম দিয়া। উম য়েলকাম।